অ'কি কৰিছা?
তুমি?
মইও আছো এনেই। ভালেই। তোমাৰ?
ভালেই, ভালেই।
অ।
উম, ভাত পানী খালা?
ভাত পানী নাই খোৱা তুমি খালা?
নাই খোৱা খাম আৰু অলপ দেৰিকে।
অ।
বাকী মাহঁতৰ ভাল?
ভালেই। তোমাৰ?
ভালেই। কি কৰি আছে মাহঁতে?
মাহঁতে আছে। উম, ভাত বনাই আছে।
আছে মা গা ভাল নহয় শুই আছে।
অ।
উম। বাকী বনালে, বনালে অ'।
অ'।
বাকী কিবা পঢ়ি আছা?
উম, অ।
অ'।
তুমি?
মইও পঢ়িয়ে আছো বাৰু।
অ', কিহত? পঢ়ি আছা?
মই এবাৰ টুৱেলভত।
অ'।
উম। বাকী অ ফুৰিব-চুৰিব যোৱা প্লেন- চিলেন বনোৱা নাই?
ফুৰিব বনাইছিলো
অ'। যাবা নেকি জুলাইত?
যাব পাৰি।
অ, তেনেকে ওলাওঁ নেকি
অ, ওলোৱা। ওলোৱা।
তাকে আমাৰ অ, আমাৰো লগৰখিনি আছে তুমিওঁ তোমাৰ লগৰখিনি গোটাই পেলে এনেকে অৰুণাচল চাইদে অনমান পুব ক'ত গলে ভাল হয় যিহেতুকে এতিয়া চামাৰ ভেকেচনো আহি আছে। ঘৰতে থাকিব এনেও। চব।
উম,
তুমিও কবা তোমাৰ লগৰ খিনি
অ', ক'ম বাৰু।
উম,
উম,
কোৱা বাকী?
বাকী টাৱাঙতে যাওঁ নহ'লে।
অ', গ'লে ভালেই বাৰু, অ, গৈছা নেকি, আগে পিছে?
আগে পিছে গৈছিলো বাৰু, ঠিকেই আছে জেগাটো অলপ।
অ', থকা মেলা ঠিকেই ন' চব?
মই ভালেই পালো আৰু, গৈ।
অ', উম তাকে তাতেই যাওঁ তেতিয়াহলে যদি তুমি গৈ চাওঁ। অ', তেতিয়াহ'লে তাতে যোৱা তো ভাল। বাকী কিমানজন মান মানুহ গ'লে ভাল হ'ব এনে?
অ', ধৰি লোৱা, বেছি হলেও ভালেই হ'ব বাৰু, ঘুৰিব ভাল লাগিব। দশ হাজাৰ মান হ'লেও হ'ব।
অ', ল'ৰা এলাও কৰিলেটো ভাল হ'ব।
অ', এ ল'ৰা ছোৱালী মিলি গলেও ভাল হ'ব।
অ', তেতিয়া মানে ছেফটিও হয় ন' আমি অকমান ছোৱালীখিনি অকণ প্ৰব্লেমো হৈ যায়।
অ',
যদি ল'ৰাও থাকে তেতিয়াাহলে তাত আমাৰ, প্ৰব্লেম এটা নহয় বাৰু।
উম,
বাকী তুমি
তেনেকে মিলি যাব ব লাগিব।
লাগিব আকৌ কিছুমানৰ প্ৰব্লেমো থাকে ন ল'ৰা থাকিলে নাযাওঁ এনেকুৱা টাইপৰ।
অ সুধিলে গম পাম আৰু।
উম আহিবা তুমি এদিন আমাৰ ঘৰলে নহলে।
অহ যাব লাগিব অহ ডিচকাচ কৰি ল'ব পাৰিম
কি ঘৰত কোন আছে।
হা।
কোন আছে।
ঘৰত চবেই আছে ধৰা।
আহ।
তোমালোকৰ।
আছে মা আছে, দেতা আছে।
অ।
বাকী কোৱা।
বাকী। ভালেই চলি আছে বৰ্তমান।
উম বাকী দিনটো কেনেকুৱা গ'ল আজি।
দিনটো ঠিক কেই হৈ গৈছে। তোমাৰ, হা, লাগে আমনি ক'ত নালাগিব।
তাকি বহুত আমনি লাগে।
কৰবাত ফুৰিব -গলোও ভাল লাগিব আৰু।
তাকে গ'লেহে ভাল লাগিব আৰু, কেতিয়া মানিলে গ'লে ভাল হ'ব জুলাইত গ'লে ভাল হ'ব নে নে কিয়েই যাবা।
হা।
কেতিয়ালৈ গ'লে ভাল হ'ব জুলাইত গ'লে ভাল হব নে নি এতিয়া গ'লে ভাল হ'ব।
জুলাইতে যাম নহলে, গৰম বন্ধও হ'ব।
অ জুলাইত গ'লেই ভাল হ'ব চবৰে ফ্ৰী থাকিব তেতিয়া।
কলেজো নাথাকিব।
অ সেটোৱে।
জুলাইতে যাম দিয়া।
জুলাইতে যাম অ। বাকী তুমি কম্পিউটাৰ চম্পিউটাৰ কৰ্চ কৰিছিলা নেকি?
মই নাই নকৰিলোৱে।
অ অ।
কৰিম বুলি ভাবিছো।
অ ঠিকেই আজিকালি কৰিবই লাগে এইবিলাক।
উম তুমি
নহ'লে মোৰ চি নাই ময়ো ভাবিছোহে মানে কৰিম বুলি।
অ'
মানে লাগেই আজিকালি। ভালে অঁ, আজি কালিটো এনেও এ আই চব হৈয়ে যায়। মোৰ হ'লেও লাগে আৰু। নিজৰ এক্সপিৰিয়েঞ্চৰ কাৰণে।
অ'
তাকে। বাকী তোমাৰ লগৰ কিমানজনমান ওলাব।
উম তাকেই সুধিলেহে গম পাম আৰু। পাঁচ জনমান হ'লেও হ'ব। তোমাৰ পাঁচজন মিলাই ল'বা, নহলে বে
হ'লে ভাল নালাগিব অঁ। বেচি কৰিলেও আকৌ বেছিও ভাল নালাগে অ', দশ পোন্ধৰ জন মান হ'লেও হৈ যাব, অ'।
অঁ, তেনেকেই।
আকৌ কিবা কয়, বিজনেচ এটা কৰো নহ'লে।
কিহৰ কৰিম বুলি ভাবিছা।
অঁ ধাবা কৰো নেকি।
উম প্ৰফিট যদি আছে, তেতিয়াহ'লে ভাল পাৰি।
অঁ প্ৰফিট হ'ব যেন লাগিছে।
তাকে। চেণ্টাৰ এৰিয়াত যদি খুলো মানে ধৰা অলপমান, তেতিয়াহ'লে প্ৰফিটটো হ'ব। এনেকুৱা টাইপত, যোনবিলাক যোন ফালে ধৰা গাড়ী চাৰী বোৰ অকনমান ৰখে, য'ত স্কুল কলেজ এনেকুৱা টাইপ আছে তেনেকুৱা অঁ অকমান
উম হস্পিতালৰ ওচৰতটো ভালেই হ'ব হ'ব বাৰু।
অঁ তাতটো ভালেই হ'ব।
অঁ
উম তাকে পাতিম এইবোৰ কথা, অ' পাতিম বাৰু। পাৰ্টনাৰশ্বিপত খুলিব পাৰি। বাকী কোৱা আৰু অকলে নো সেইটোৱে অকলে ক'ত পাৰি আৰু আজিকালি।
পাৰ্টনাৰশ্বিপ হ'লে ভাল আৰু।
পাৰ্টনাৰশ্বিপ হলে ভাল অ,
সুবিধাও হয়।
উম অ, সুবিধাও হয়, তাকে। ধাবা বুলি কলা ন' তুমি ধাবা যদি খোলো তাত, মানে কি পৰঠা চৰঠা এইবিলাক ভাত। যদি ফাষ্ট ফুডটো এড কৰো তেতিয়া আৰু চলিব।
অ,
কাৰণ আজিকালি মানুহ বিলাকে ফাষ্ট ফুডো অকণমান বেছিকে খায়। চাহ টাহ তেনেকে। চাহো চলে, ফাষ্টফুডটো আজিকালি বেছি চলে ন' অ, সেইটোও পাৰি। অ', সেইবোৰ চেণ্টাৰ এৰিয়াত আজিকালি আৰু আজিকালি এনো মানুহ বিলাক এ বাহিৰতে খায় অ,
অ', আকৌ বেলেগ দোক দোকানো দিব পাৰি।
ফ্ৰণ্টত এনেকুৱা চিপছ টিপছৰ
অ, এ- এত তেনেকৈও দি দিওঁ নহলে।
কেই ধাবাবিলাক এনো থাকেই চাবাচোন আগফালে এখন সৰু-সুৰা দোকান।
অ',
অ, তাতো আমিও যদি দিওঁ তেতিয়াহ'লে ভালেই হ'ব।
ঠাণ্ডা বটল ৰাখি দিম।
অ', অ', পাৰি-পাৰি আইচক্ৰীম আজিকালি চলে সেইটোও ৰাখি দিলে বেয়া নহয়।
অ, আইচক্ৰীমো থৈ দিম পাৰিলে।
অ, হ'ব অপচনেল আৰু সেইটো কৰিম আৰু লাহে-লাহে আৰু।
অ',
যদি মানে ভৱিষ্যতলৈ ধৰা আমাৰ তাৰ পৰা বহুত ইনকাম আহে তেতিয়াহ'লে আমি আৰু ডাঙৰ কৰিবও পাৰিম।
উম,
সেইটোৱে কৰিব লাগিব। কোৱা আৰু বাকী ভাত চাত কেতিয়া খাবা?
ভাত দেৰি আছে অলপ
দেৰি হয়নেকি খোৱা
অ', বাজিব নটামান তোমালোকৰ
আমাৰো বাজিব খাম আৰু লাহেকে
আহ
বাকী তুমি লগৰ, মাহত আছে মাই ম মাৰ গা বেয়া যে, উঠি গৈছে সেই ভাত চাত অকমান ঠিক কৰিছে।
অ',
বাকী তুমি লগৰ খিনিক সুধি চাবা ভালকে,
অ', সুধি চাম।
অ',
তুমিও সুধিবা
ময়ো সুধিম, মোৰ খিনিতো যাবই, মানে যোৱাৰ আগতে থাকে মানে সিহঁত। কবাত নহয় কবাত। টো মোৰ খিনি যাবই। ঠিক আছে দিয়া নহলে, অ', অ', অ', সেইটো ফুৰিব পাৰা ভালেই লাগে, ঠিক আছে দিয়া কাইলে তোমাক মই জনাম।
অহ। জনাবা।
অ', ঠিক আছে দিয়া।
অ', দিয়া।
অ', ঠিক আছে।
হ'ব দিয়া কৈছোঁ। আৰু
কি কি যে আল্টু ফাল্টু।